হেল্ল'
আহ
অ' ক
কি কৰি আছা?
এনেই আছো ৰ'বা। তুমি?
ভাত খালা?
হয় ভাতটো খালোঁ‌। এতিয়া শুবই মই শুই উঠিলো ৰ'বা মানে অলপ টোপনি মাৰি উঠিলো। তুমি তুমি ভাত খালা?
অ' খালো। কিহেৰে খালা?
মই দালি ভাত আৰু আলু পিটিকা, চাটনি আৰু খাগৰ ভাজি। তুমি?
আমাৰ, আমাৰ আজি মাছ আছিলে।
হয় মাছ খাইছিলা, মাছ তুমি বনাইছিলানে? অ'। তুমি বনাব জানা?
হয়। এনেকে কি এনে কি কি মাছ খাই ভাল পোৱা তুমি? পুঠি মাছ।
মাছ ইমান ভাল নাপাওঁ খাব।
অ'।
কাৱৈ মাছ মই খাব লাগে খাওঁ‌ তেজ নাপাওঁ।
সে কি ক'লা?
তুমি তুমি কি ভাল পোৱা?
অ' হয় মই বেছিভাগতো মই মাংস খাই ভাল পাওঁ। মাছটো মানে খোৱা যায় আৰু মাংস ভালে পাওঁ, বেয়া নোপোৱা নহয়। মানে বনালে ভালদৰে বনালে ভালে লাগে ন। যেনেকা মচলা চচলা বতি কেনে বনালে বহুত টেষ্টি লাগে আৰু যেনেকুৱা মানে ৰৌ মাছ থাকিলে। ভোল চুল দি কেনে এইগিলা ভাল লাগে আৰু খাই কেনে। বেছিতো মই মাংসই ভাল পাওঁ।
কণী খোৱা?
হয় কণী মই মই ভাল নাপাও। মানে খাওঁ‌ খোৱাতটো খাওঁ‌। ইমান ভাল লগা নহয়। বইল কৰি নাখাওঁ‌ এনেই যদি আমলেট কৰি দিয়ে নহয়, সেইটো আমলেটটো খাই ভাল লাগে। আৰু তুমি?
অ' মই কণী ভাল পাওঁ। মাছটো কিন্তু ভাল। মাংসটো ইমান এটা ভাল নালাগে বা মাছটো কণীটোৱে ভাল লাগে।
তুমি কণীৰ পানীৰ বেছিকে খোৱা?
হয়। কি বুলি কয় আজিৰ দিন কেনেকুৱা গ'ল?
হয় আজি দিনতটো ভালেই গ'ল ৰবা, মানে ৰাতিপুৱা উঠিলো। অ' উঠাৰ পাছত আৰু বা পাস্তা বনাই দিলা। পাস্তা খাই বৰ টেষ্টি লাগিল। আৰু দিনটো এনে আৰু আছিলো আৰু বহি মানে ক ফুৰিবলৈ যোৱা নাই। যোৱা প্লেনিং আছিল কিন্তু যোৱা নাই আৰু। কেচেল হয় বতৰটো চাই বতৰটো মানে অলপ বৰষুণ বৰষুণ দিয়া হেন কৰি আছে ন? সিহটো কবাত ওলাই যাব নোৱাৰি। সেনেকুৱাকে হয় কা তুমি তোমাৰ দিনটো কেনে গ'ল আজি?
মোৰতো ভালে গ'ল ঘৰতে আছিলো। ঘৰত পৰা ওলাই গৈছিলো বাহিৰত। আহিলো অলপ অলপ। এতিয়া ভাত চাত খাই এনেই শুই আছিলো।
কি আছিলে এতিয়া?
অ'।
ময়ো শুই উঠিলে ৰ'বা। সন্ধিয়া সময়ত নুশুৱে ন মাহেঁতে। গালি দিয়ে সন্ধিয়া সময়ত শুব নালাগে বুলি। সেইটো কাৰণে উঠি গৈছোঁ। ৰ'বা।
তোমালোকৰ তাতে বৰষুণ দি আছে নেকি?
হয় বৰষুণ দি আছে ইফালে মানে অলপ উ মই য'ত থাকো ন সেইখিনি অলপ সৰু অকমান অকমান বৰষুণ দি আছে আৰু।
আমাৰ ইপিনেও বৰষুণ দি আছে।
দিনটোৰ পৰা এনেকুৱাই দি আছিল মানে ৰাতিপুৱা সময় চাৰিটা মান বজাত বেছিকে দি ছিল অলপ তাৰ পাছত বতৰটো মানে দিয়াই নাই আজি এইটো কাৰণে ক ওলাই আ যাব নোৱাৰিম ক এনেকুৱা বতৰ ঘপক কে ক'ত বৰষুণ দি দিয়ে সেনেকোৱাকে ভাল নালাগে ন বৰষুণ টাইমত ফুৰি কেনেও ভাল নালাগে তই বৰষুণ টাইমত ফুৰি ভাল পোৱা নে এনেই ৰ'দ মানে ৰ'দ চদ দিলে বেছি ভাল পোৱা না
ৰ ৰ'দো ৰ'দ আৰু বৰষুণ ভাল না মই কেতিয়াবা ৱেডাৰ টো লাইক আহ বৰষুণো নিদিয়ে হাৱা টাইপ দি থাকে ৰ'দো নাথাকে সেনেকোৱা টাইমত ভিতৰত যাই ভাল লাগে।
হয় হয় মানে যেনেকুৱাকে ভাবা ঠা ঠাণ্ডা দিন অলপ ভালো লাগে ফুৰি চুৰি হয় নে নহয় কিন্তু ইমান ঠাণ্ডা ভাল নালাগে যিহেতু চইটা তইটা পিন্ধিব লগাকে এনে মিডিয়ামকে বতৰ হৈ থাকিলে ভাল লাগে ফুৰি চুৰি।
সেইটোৱে
আহ।
বাকী আৰু কোৱা ঘৰত কোন কোন আছে?
হয় ঘৰত মা দেউতা আছে বাহঁতে আছে। তোমাৰ?
মোৰো মা দেউতা। মই
অ মাছ কণী আনিব গৈছিলে তুমি না ল দেউতা তোমাৰ
দেউতা
দেউতা আনিব গৈছিলে তুমি নি
উম মই নাযাও মাছ ব মাছ মাছ ম বজাৰ যাওঁ মাছ মাছ চিনি নাপাওঁ মই।
হয় হয় বজাৰ কি বজাৰ কৰা তুমি এনে
এনে নৰ্মেল মাৰ লগৰ কেতিয়াবা চব্জি বজাৰত যাওঁ কিবা কাম থাকিলে এনে ওলাই যাওঁ বজাৰত বা বা লাইক অ অহ কিবা ফল চল আনিব থাকিলে তেতিয়া যাওঁ
হয়, সেইটো বজাৰ কৰিব গ'লে মানে এনে মানে কম বেছি কৰা নে?
অহ কম বেছি কৰোঁ, বাৰ্গেনিং কৰোঁ নকৰা নহয়।
হয় কৰিব মানে তুমি মানে ভাল বাৰ্গেনিং কৰিব পাৰা নে?
ভাল নহয় ভাল বেয়া নহয় মানে কেতিয়াবা ক কমা মানে এইটো কি হয় হেৰি চপ কিপাৰৰ ওপৰত ডিপেণ্ড কৰে। এতিয়া কমালে টো কমালে নকমালে নাই আৰু কিছুমান যে আছে নকমাই।
হয় হয় চবজি দোকানীটো কমাই ন, চবজি দো দোকানিৰ পৰা তুমি যেতিয়া ছবজি লব যা বা সেইটোতো, কমাইয়ে কিন্তু ফিক্স দাম যেনেকোৱা হ'লে ড্ৰেছ, বোৰৰ বেলেগ কথা ড্ৰেছ, যিবোৰ ফিক্স থাকে, সিহতো কমাব নোৱাৰিবা হয় হয়।
সেইবোৰত বাৰ্গেনিং কৰিব নোৱাৰি যেনেকে, এটা মানে লাইক, অ অ
আৰু তুমি এনে চপিংবোৰ মানে যেনকা বজাৰ কৰা সময়ত তুমি মানে অনলাইন কৰা নে, মেকড্ৰেজি, তোমাৰ দ্রেছবোৰ লাগিলে, যেনেকোৱা তুমি মানে ঘৰত সজোৱা বস্তুবোৰ মানে অনলাইন কৰা নে অফলাইন কৰা?
অনলাইন অনলাইন। মই মই চব বস্তু ড্ৰেচৰ বস্তু মই অনলাইননে কৰো অফলাইন মই আগতে কৰিছিলো এতিয়া মই অনলাইনে কৰো
হয় হয়। অনলাইনৰ বস্তুবোৰ ভাল পোৱা নে?
অ ভাল লাগে, ভাল আহে ভাল আহে।
অ এনেকোৱা কি, বেয়া কি বেয়া বস্তু কি পোৱা নাই ন? আজিলৈকে
উম নাই নাই নাই সেনেকোৱা অহা নাই মোৰ। তুমি কোনটো বেছি ইউজ কৰা অনলাইনত, কোনটো মানে এ এপ ইউজ কৰা বেছি অনলাইন?
অ বেছিভাগতো ফ্লিপকাৰ্ট আৰু মিছয় আছে। আৰু মিন্ট্ৰা টো মানে মিন্ট্ৰাও লও, মানে যেতিয়া বেছি ভাল কাপোৰ লাগে লগা হলে, মানে মিট্ৰা কাপো
অঁ অ মিনট্ৰাটো অলপ কষ্টলি হয় ফ্লিপকাৰ্টটো সেইকাৰণে আছে,
মিন্ত্ৰাটো ললে মাৰ তাৰ ড্ৰেছ বোৰ মানে বহুত ভালে থাকে ললে তুমি মানে বে ছি কালাৰ কালাৰ বোৰ না যাই আৰু বহুত দিন লাষ্টিং কৰে আৰু, আৰু যেন বেক্সিমলটো ফ্লিপকাৰ্ট, আৰু মিচয় চলে আৰু।
অ।
হয়। কোৱা
বাকী আৰু কোৱা।
হয় তুমি যেনেকোৱা তুমি ক'লা নে মানে অনলাইন শ্বপিং কৰি তোমাক ভাল লাগে ন। তোমাক অনলাইন শ্বপিং কৰি তুমি ভাল লাগে, তুমি এনেকোৱা আজিকালি কি কি বস্তু ললা? লাষ্ট বস্তু কি ললা তুমি অনলাইনৰ পৰা?
এ বহুত মানে মই বেছি ড্ৰেছে লও। ড্ৰেছ কোৱা।
হয় নহয়, তুমি ড্ৰেছ বোৰ লোৱা ন?
হেল্ল' শুনা পাইছা? লাষ্ট বস্তু মোৰ লাষ্ট বস্তু মোৰ ড্ৰেছে আছে দেখোন। কুৰ্টা ছেট আছিলে।
হয় হয় হয় কম্ব কুৰ্টা ছেত অ আজিকালি নতুন কুৰ্তা ওলাইছে নহয় নতুনত পিছপালি যি ফিতা মাৰা তুমি সেনেকোৱা লৈছিলানে।
অ নাই নাই সেনেকোৱা সেনেকোৱা মোৰ ইমান নাই ইমান লাইক কাটা কাটি ডেছ মই ইমান ভাল নাপাওঁ মই ফুল ঢকা চাতইজে ভাল পাওঁ ইমান টা হলে
হয় হয় হয় হয় তুমি মানে পুৰা মানে অ। পেন পেন কুৰ্তা তুৰ্তা লগ লগা সেনেুৱা টাইপ লোৱা ন?
অ মানে মই লাইক নেকলেচ চেকলেচ ইমান বেয়াপাওঁ বেয়া পাওঁ ম ভাল নালাগে মোৰ। সেইকাৰণে মই ল
নহয় সেনেকুৱা টাইপৰ কুতা ব্লেকলেছো ওলাইছে। ভালো মানে যেনেক বিচাৰিছা এনেকুৱও ওলাইছে দীঘলে ওলাইছে অকল ষ্টাইল টো মানেে পিছপাল দি দিছে। যিহতি ফিটা মাৰা। লেকিন মানে অ কুৰ্তাটো ভালে আছে। লৈ চাবা এবাৰ চাই। কেনেকুৱ লাগে তোমক? মই সেনেকা লৈছো বাৰু। সেইকাৰনে তোমাক ক'লো আৰু মানে মই ৰিচেন্টলি কালিয়ে গৈছিলো আৰু মাৰ্কেটত, বেলতলাত গৈ কেনে মানে ভালে লাগিল। গিল কাপ। ক বোৰ চাই কেনে অ বৰষুণো দি দিলে ন। সেইটো কাৰণে মানে বজাৰতো কৰিবই নোৱাৰোঁ। আৰু ভাবিলো। কিবা কিবি ল'ম বুলি কৈ কেনে সেইটো নোৱাৰিলো মানে।
হা উ।
হয় কোৱা চোন আৰু।
বাকী আৰু ৰাতি কি বনাবা ভাতৰ লগত?
হয় ৰাতিটো আমি ভাবিছো মাছে বনাম বুলি কৈ কেনে, মই মাছ আনিব যাওঁ এতিয়া। মাছ বনাব ৰাতি। আমাৰ মানে দিনতটো মানে নৰ্মেল খানা হয় আৰু। যেনেকুৱা দালি ভাত আলু পিটিকা হল, অ এনেকুৱা ভাজি তাজি চব্জি হয় আৰু। লকিন ৰাতি মানে অলপ মাছ মাংস চলে আৰু। হয় তোমাৰ তোমাৰ ৰাতি কি বনাবা?
মই ৰাতি আজি মায়ে বনাব মায়ে আজি নবনাই একো আজি ভাত আছিলে। ভাত বনাব ভাত চাগে দুপৰীয়া শেষ হৈ গল আৰু আছে মাছ আছে মাছ মাছতো আছে। দালি আছে এইবোৰে আজি নবনাই ৰাতি একো সেনেকুৱা। সেনেকুৱা নাথাকিলে তেয়া।
আহ ৰাতি নবনুৱা মানে?
নাই মানে সেইটো ডিপেণ্ড কৰে খোৱা হেৰিৰ লগত, যদি নাথাকে বা মাছ চাছ থাকে মাংস থাকিলে তেতিয়া নবনাই। ধৰা কেতিয়াবা ফ্ৰাই ফ্ৰাই্ৰাই বনালে তেতিয়া দুপৰীয়া শেষ হৈ যায়। তেতিয়া ৰাতি বনাই কিবা এটা খোৱাৰ লগত।
হয় তুমি আৰু তুমি বনোৱা নে?
মই বনাও কেতিয়াবা কেতিয়াবা। ইমান নবনাও বাত বনাও যেতিয়াও মন যায় তেতিয়া বনাও। নহ'লে মায়ে বনায় বেছি ভাগ।
হয় মন গেল তুমি কি বনোৱা?
মন গেলে বনাও মই ইভিনিং স্নকছ বোৰ বনাও, চাওমিন কোৱা, তাৰ পিছত পাস্তা কোৱা, মেগী কোৱা, এইবোৰ বনাও ৰাতিও বনাও কেতিয়াবা মন গলে, যদি কণী বনাই কণী অমলেট কৰি আন আ কাৰি বনাব এনেই প্ৰাই কৰো অমলেট, তাৰপিছত পিছত ভাত প্ৰায় বগেৰা কৰো। মাছ ফ্ৰাই কৰো মন গ'লে, সেইটো সদায় নহয় আৰু সদায় মায়ে বনাই পাৰো পাৰো পাৰো পাৰো।
হয় ঠিক আছে দিয়া
ঠিক আছে দিয়া অ অ মোৰো ভাল লাগিল দিয়া পিছত ফোন কৰিম অ উম উ উ